হেল'ও
কি কৰি আছে আপুনি?
কি কৰি আছো মানে, এইয়া কাম অলপ কৰি আছো।
অঁ। ভালে কৰিছে দিয়ক, আমি আকৌ পথাৰত বোকা পানী খেদেলি ফুৰিছো, আপুনি ঘৰত আৰামত
উহু নাই মই মই ঘৰত নাই মই ঘৰত নাই। আৰে মই ঘৰত না, ই বেলেগত আছো বেলেগত কাম অলপ কৰি আছো।
বেলেগত কৰিছে আমি এ বোকা পানী ঘেদালি ফুৰতে জী
আমিওতো তেনেকুৱা কামেই কৰি আছো, কঠীয়া তুলি আছো কঠীয়া।
অ' কঠিয়া তুলি আছে, ‌ইপিনে কৈছে ক' বেলেগত আছো বোলে, আপুনি কোনখন পথাৰত আছে মানে? আপুনি কোনখন পথাৰত আছে? মই গড় পথাৰত আছো। অ' গড় পথাৰ মও তো সেইফালে আছো তে ৰাস্তাৰ ওচৰত
অঁ, সেইফালে আঁতৰত আছোও সিফাললৌ
এই, ৰাস্তা সিপাৰে আছো বাৰু
অঁ মই এইপাৰে আছো।
চাগে দুইটা ৰাস্তাৰ মাজত আছে হয়।
অঁ অঁ কঠীয়া তুলি আছো। চাৰিটা চাৰে চাৰিটা মান বজাত যাম।
চাৰিটাতে যায়গে কিয়? আজিকালিটো ৱ ছটালেকে পোঁহৰ হৈ থাকে। বাপৰে তেতিয়াই গ'ল আপুনি এতিয়ালেকে আছে।
অঁ ৰুটি ভাজি লৈ আহিছো ৰুটি ভাজি খালো। ৰুটি ভাজি খাই কৰি ল'লো খাই লৈ অঁ পাৰিম।
বা ভাত নোখো খোৱাকে আপুনি থাকিব পাৰে?
অ অ ৰুটি ভাজি খায় পথাৰত ভালে লাগে, ৰুটি ভাজি খালো
সেইটো হয়, পথাৰতটো এতিয়া ভাত- চাত ওচৰৰ মানুহ বোৰে সহায় কৰে আও, নিজৰ মানুহ নেকি পৰিয়ালৰ? পৰিয়ালৰ নে নিজৰ? আপুনি পথাৰলে গ'লে পানী দিয়া ভাত লৈ যাবচোন বেহুৱা মাছ পিতিকা, বেঙেনা পিতিকা এইবিলাক লৈ যাব। কিয়? অৱশ্যে হয়ো। পথাৰত ৰুটি ভাজি খায় ভাল লাগে হয়নে? তেওঁ ভালেই দিয়ক প পথাৰতে যে মানুহ এঘৰ আছে আপোনাৰ বহুত
অঁ, ভাপত দিয়া পিঠা খালোঁ, ভাপত দিয়া পিঠা। চাহ দিলে আমাক।
আমি যি আও আহিলো, আকৌ দুপৰীয়া ঘৰলে যাওঁ আকৌ আহো সেয়াই হৈছে।
যে তেনেকে, তেনেকে কৰিবলৈ বেয়াহে।
বৰষুণত তিতিলো এবেলা অথনী কঠীয়া তুলিলো।
উম' আমিও কঠীয়া তুলিলো আও একেবাৰে, আমি কঠীয়া এতিয়া বিশ আশি মান তুলিলোয়ে।
কি ধানৰ কঠীয়া সেয়া? ৰঞ্জিত পেলাইছে।
উম' কঠীয়া তুলিলো বিশ আশী মান, আগবেলাক আগবেলাই আঠটা বজাতে আহিলো ভাত খায় পানি খায় কৰি আহিলো। এঘাৰটা বজাত দিলে আমাক ভীম কলে পিঠাগুড়িয়ে সানি, চাহৰ খতি দিলে। তাৰপিছত আকৌ দে দেৰটামান বজাত আমি ৰুটি ভাজি খালো এতিয়া তিনিটামান বজাত, চাই, তিনটামান বজাত হেৰি দিলে আমাক চাহ, ভাপত দিয়া পিঠ
ৰচোন, আপুনি যে এতিয়া যে কঠিয়া খিনি তুলিলে, তুলি পেলাই আপোনালোকক বোকা দিব কেতিয়া? ৰুব কেতিয়া? বোকা দি থৈছে নে মাটি নে কি?
এতিয়া দিব নোৱাৰে নহয় হাতৰ চোৱা লাগি আছে যে এতিয়া
হাতৰ চোৱা গে আপুনি হাতৰ চোৱত কঠীয়া তুলিছে যে, এতিয়া আপোনাৰ তিনদিন অভাৰ হ'লে গেলি যাব নহয় কঠীয়াটো গুৰি লৰি যাব আপুনি কেনেকে ৰুব? পানীত দিলে গেলি যাব ব ন?
নেথায় নেযায় তিনদিনৰ আগত তুলিলে একো নহয়, অ'। অঁ একো নহয়।
তাকেই।
কিয় যাবগৈ পানীত ধুনীয়াকে থৈ দিলে একো নহয়। বোকা চোকাটো অতৰাই থৈ দিলেই হ'ল, উম'।
নাই আমি ছগৰাকী আহিছো তিনিগৰাকী এফালে উ' উঘালি গৈছোঁ। ৰুপি পিনে ৰুই দিছোঁ লগে লগে। সেই যে আমি এতিয়া আকৌ পানী আমাৰ সুবিধা নহ'লে ৰুব নোৱাৰিম যে আমি। আপোনালোকৰ ভালেই দিয়ক মাটিবিলাক যুটি লাগা আও। আজি আজিকালি শুনক, আজিকালি কিনো নাপায় আও চব পায় আও। খালি নামঘৰ, মন্দিৰ, মছজিদ এইবিলাকতে সোমাব নাপায়। আপোনাৰ এতিয়া মাইকী আমাৰ আমাৰ সমাজত এতিয়া মাইকী মানুহৰ নোৱাৰা হ'লে লেই লেই চেই চেই কৰে হয়। এতিয়া বসুমতি যে কিমান মানুহে কিমান কাকতি -মিনতি প্ৰাৰ্থনা কৰিছে বসুমতীক দেখিছে। সেইয়া দেখিছেনে নাই? সেইকাৰণে আমি মাইকী কী মানুহ এগৰাকী মানে, কিমান মহান মানুহখিনিয়ে আমাক বুজিয়ে নাপায়।
উম সেইটো হয়। সেইটো আজিকালি হাতৰ চোৱাতো ইমান ভালকে নামানেই মানুহে। মানাটো আৰু মানে তিনদিন যেন তেনে কিবা এটা কৰে আও, আৰু ঘৰৰ গৃহস্থালী ঘৰখন অঁ। সেইবিলাক নকয় আও এতিয়া গৃহস্থ। খালি ঘৰত আও কাপোৰ কানি খিনি ধুৱে, খালি বে বেচোৱাটো গ'ল বুলি চৰু হাৰি খিনি ধুৱে, খোৱা বোৱাতো সেইদিনাখন লঘোণ দিয়ে। লাষ্টৰ নাখন লঘোণ দিয়ে আও এতিয়া ক। কঁঠাল চঠাল খাই গৈ কিছুমানে আগতেতো ফল- মূল খাই বেছি থাকে। ভাত পানী ইমান নাখায়। মাছ মাংস এইবিলাক নাখায়। উম' নাই নাই আমি ভাতে খাওঁ নিৰামিষ। নিৰামিষ ভাত খাওঁ। ফল মূলটো কিয় আও কতনো আজিকালি ফল মূল খাই মানুহ থাকে নিৰামিষে। খাই থাকে আও।
হ'লেও এইকেইদিন কি মাছ মাংস নাখায় নেকি বাৰু। জানেনে আপোনালোকে অহ আমি কিন্তু খাইছোঁ বুজিছে। মানে কি আমি মানুহ জাতিটো আমি যে লোভিয়া ন খাই মৰো আও উপায় নাই। খাই দিওঁ আও তাকেই এতিয়া মাটি কেইবিঘা বোকা দিলে আপুনি।
অহ মাটি বোকা মানে নেদিয়া হৈছে তিনি বিঘা মান একেবাৰে সাতৰ চোৱা। পৰহিলে ভাঙিব অ তাৰপিছতহে ৰুম আও।
অ অ অ সেইটোৱে।
এতিয়া কঠীয়া খিনি তুলি কৰি থৈ দিছোঁ নহলে আকৌ কঠীয়া তোলোতে মানুহ লগাব লাগিব।
উম।
সেইকাৰণে কঠিয়া এনেকে তুলিছো আও তুলি পেলাই মানুহ চাৰি পাঁচজনী যাম আও। উম ছ ছয় সাতজনী মান যাম গৈ পেলাই লাগিমগে আও ৰুই কৰি। মানে আজৰি হৈ যাম আও।
যেতিয়া আৰু এইপিনে আপুনি। ক'তো ফুৰিবল নাযাব নেকি ৰোৱা বোৱা আজৰি হলে ফুৰা চকা নাযায় নেকি। ক'তো ওলাব নহলে আমাৰ লগতে এদিন উম। অহ ওলাব কত যাম বুলি ভাবিছে।
প্ৰথম যাম মা ঘৰলৈকে যাব লাগিব প্ৰথম মা ঘৰতে যাম যোৱা নাই সেইকেইদিন দিন মা ঘৰত যাম তাৰ। পিছত কবাত যাম আও প্ৰথম মা ঘৰলৈ এদিন যাব দুদিন মানৰ কাৰণে যাব লাগিব। উম তাৰপিছত তাৰপিছত যাম কবাত ফুৰিবলৈ।
আমাৰ মাকক ঘৰ ক'ত।
অহ মোৰ মা ঘৰৰ কপাহেৰা।
হয় নেকি। কিমান দূৰত আপোনালোকৰ ঘৰৰ পৰা ক। পাহেৰা আপোনাৰ এই বাৰ পুজীয়া লাইনত এইফালে গলে পায় নেকি বাৰু।
উম উম সেইফালেই পায়।
অ।
উম সেইকাৰণে মা ঘৰতে যাম আও দুদিনমান থা। কিম থাকি পেলাই আহি পেলাই বেলেগলৈ ফুৰিবলৈ যাম বেলেগ মানে। ক'বাত যাম বুলি ভা।
আপোনি যে ইমান ৰাতিপুৱা। পথাৰলে যায়গে আপোনাৰ ঘৰত আপুনি এতিয়া কিবা কিবি কাম কৰে বুলিও শুনো ঘৰৰ কাম বিলাক কোনে।
মেলি থৈ যাওঁ সোনকালে উঠিছোঁ চাৰিটা বজাতে উঠি। চাৰিটা বজাতে উঠিছোঁ। চাৰিটা বজাতে উঠি ভাত বনাইছোঁ ভাত বনাই ৰুটি ভাজি বনাইছোঁ ৰুটি ভাজি বনাইছোঁ গৰু। খিয়াই কৰি মই প পথাৰলৈ গৈ।
আপুনি তেনেকে উঠিবলৈ এলাম দি থয় নে নিজে হাৰ পায় আপুনি। নিজে হা পায় হক দিয়ক বা সচাঁকে দেই। ইমান বা নিজ কষ্ট কৰিব পাৰিছে আও।
কৰ্ম কৰা সময়ত মানুহে কৰ্ম কৰিবলৈ হেৰি কৰিব নালাগে আও। কৰ্ম কৰা সময় এইকেইটা দিন কষ্ট হ'ব আও।
নহ'ব মই এতিয়া পথাৰৰ পৰা যাম যে- মই একো নকৰো গা পা ধুই মই চাহ অকণ নিজে বনাই খাওঁ বাৰু খাই পাই মই অকণ আজৰি হ'ম। হৈ পেলায় ছোৱালীজনী ওচৰত বহি থাকিম কিন্তু ভাত পানী আমাৰ মালিকেহে বনাই গম পাইছে। নে কি তেওঁ বুজি পায় বাৰু কষ্ট কৰি যাওঁ পথাৰত। বনাই কৰি দিয়ে সেইটো ভাল বাৰ আৰু ৰাতিপুৱা আহোঁতেও - নাই নাই কেতিয়াবা খোৱাই দিয়ে আকৌ ৰাতিপুৱা তি- টিফিন টো তেওঁৱে বনাই দিয়ে।
তাকেই ভালে আকৌ মালিক নাযায় পঠা-
উমঁ! মালিকে নাযায় মালিকে হেৰি কৰে এইয়া বেংকৰ কাম। কৰে যে ছুটি নাপায় দেওবাৰে অফ পায় দেওবাৰে তেতিয়া। ৰাজিয়া কেইটা লগত যায় আৰু অকমান।
অম ন মালিক বুকাত নানামে আও।
ন নামে নামে নহয় আমাৰতো তেওঁ সৰুৰ পৰা পথাৰ কৰা মানুহ ন পথাৰ কমে গাঁৱলীয়া মানুহ যেতিয়া- পথাৰ কৈ তেনে পালে কৈ ভাল পায় হয়। এতিয়া মানে কি হল এতিয়া নগলেও নহয় যে তেওঁ দেওবাৰে ৰেষ্ট পায় দেওবাৰত।
আদিত- আমি সমানে কঠীয়া তোলো সমানে যাওঁ সমানে কঠীয়া তোলো মালিকে ৰয়েও। সমানে পথাৰত আমাৰ লগত সমানে যাব সমানে গৰু গাই কেইটাত- দিয়াও আহিছে আৰু এতিয়া কৰিয়ে আছে উমঁ উমঁ। সেইকাৰণে আমাৰ মানে মালিক মালিকনীয়ে দুইটা সমানেই লাগো আও
আজিকালি মেচিন হ'ল যে আপোনাৰ চব মেচিন। মেচীনৰ যুগ পাৰতেলাৰ যুগ সেইকাৰণে মানে তেওঁক-
মেচিন হলেওঁ নিজৰ কাম বিলাক নিজে কৰিব লাগে।
হয়ঁ বাওঁ।
ৰোৱাটো মেচিন ওলালে কিন্তু আমি ৰোৱাটো মেচিন- মেচিন হ'লেও আমি নকৰোঁ যে নলগাওঁ আমি নিজে কৰো।
দিয়ে ৰুম মানে ধৰক টেক্টৰ হ'ল এতিয়া আপোনাৰ হয়।
হাল বোৱা টো ট্ৰেক্টৰ লগালে হ'ল এইখিনি নিজে কৰিব পাৰি আও। টা ৰোৱা মাৰা।
এজনী ৰোৱনী যদি ঘৰৰ পৰা যাওঁ কিমান ৰেহাই পাওঁ হয়ঁ।
উমঁ! আমিতো আগতে মা ঘৰতো আমি মৰণা মাৰি মাৰি ডাঙৰ হৈ আহিছোঁ। মা দেউতাৰ লগত আমি মৰণা মাৰোঁ আগতে মৰণা মাৰোঁ হাল আমাৰ দেউতা- প্ৰায় চাৰিটা বজাতে অঁ আমাৰ দেউতা চাৰিটা বজাতে হাল বাব যায়। আমি চাহ দিওঁগৈ চাহ দি স্কুল যাওঁ স্কুলৰ পৰা আহি আকৌ উমঁ ববব
না মই পফে- এতিয়াতো আচলতে- থাকিলেহেঁতেন আচলতে কি জানে গৰু বিলাক যে চুৰে নিয়ে মানুহেনো কেনেকে গৰু চৰু পুহিব নহ। ইমান ডাঙৰ ডাঙৰ হালোৱা গৰু ৰাখিব নোৱাৰে আজিকালি মানুহে সেইকাৰণে মেচিনে কৰে আৰু। উপাই নাই আও। হালোৱা গৰু আছে নে নাই আছে কেনেকে ৰাখিছে সেই ইমান চোৰৰ পৰা আজিকালি মানুহে হাল-
আমি ভিতৰত বান্ধো গৰু ভিতৰত বান্ধো গৰু আমি গৰু
নিয়ে নেকি ডাঙৰ গৰু হেৰি হাল
আমাৰ হাল ঘৰতে বাই আমি ট্ৰেক্টৰ দি হাল নাবাও আমাৰ মালিকেই বাই।
হয় নেকি?
অ আমাৰ মালিকে বাই আমি কি গৰু ভিতৰত বান্ধো আমি গৰু বাহিৰত নেবান্ধো আমাৰ এটা ৰুম এটা আমি ভিতৰতে এক্সট্ৰা কে বনাই লৈছোঁ গৰুৰ কাৰণে। আমি ভিতৰতে গৰু ৰাখো বাহিৰত নাবান্ধোৱে, বাহিৰত বান্ধিলে গৰু চুৰে নিয়ে আক'।
হাল বাবলৈ এৰিলে গৰু ৰখাব নোৱাৰা হল মানুহে চুৰ বিলাক নাহে নেকি গৰু চুৰ বিলাক
চুৰ আহে আমি ভিতৰত মানুহ আক' গৰু
নহয় আপোনালোকেহে বান্ধে তেনেকুৱা আৰু কিমান মানুহ আছে হয় গৰু চুৰটোৰ হয় নে নহয় গাঁৱত?
নিয়ে আছে আমাৰ ওচৰৰ মানুহ নি আছে চুৰে এতিয়া কি কৰিবি দেউতাহঁতে বাহিৰত বান্ধি থয় আমি এতিয়া ৰুমটো আমি গৰু নিজৰ নিজৰ সুবিধাটো আমি নিজে কৰি লৈছোঁ আমাৰ নিজৰ কাৰণে চবে নিজৰ নিজৰ সুবিধা নিজে কৰি ল'ব লাগিব আকৌ তেতিয়াহে নিজৰ সুবিধা যদি গৰুকেইটা চুৰ কৰি লৈ যায়
এবাৰ মানে গৰু বোকা দিলে মানে কি হাল বায় বোকা দিছে নে কি ট্ৰে
অঁ হাল বাই আমাৰ হাল বাই বুকাই দিলে। মানুহ হাতে- টেক্টৰ লগোৱা নাই। আমাৰ প্ৰতিবাৰে ট্ৰেক্টৰ নলগাই।।
গৰুলে গ'লে নাঙল চাঙল নিজে লৈ যাব পাৰে আৰু।
অ কিয় নোৱাৰিব পাৰিব।
অ ঠিকে আছে ৰ'ব, মোৰ মানে কাম অলপ আছে বুজিছে? সুনিছানে মোৰ কাম অলপ আছে ৰ'বচোন মই কৰো পিছত কথা পাতিম দিয়ক ন।
অঁ অঁ।
ঠিকে আছে দিয়ক।